নমস্কাৰ নমস্কাৰ। এয়া মই এপাক ওলাই আহিছোঁ খা
অ'।
চাহ তাহ খালা নাই? অ'। মই চাহ তাহ খাই পেলাই অকণ ওলাই আছোঁ বোলো।
অ'।
কি কৰি আছে? এইফিলে টাউনফালে এ, টাউনহে আহিছে এই তিনিআলি।
অ', অ', মই এনেই এইফালে ওলাই আহিছোঁ লগৰ কেইটামানৰ
অ'।
উম।
সেয়া ভাত চাত খালা?
ভাত খালোঁ বাৰু মই। তুমি?
ময়ো খালোঁ দিয়া। যে মই তোমাক এই হেৰি, কথা এটা ক'ব লগা ক-ক'বলে আছিলে।
কোৱাচোন কোৱা কি কথা?
এ, মই বোলোঁ গা- গাহৰি কেইটামান পুহোঁ।
অ'।
পুহিবা নেকি মোৰ লগত?
অ পুহিব পাৰি। কেতিয়া মানে পুহিম বিচাৰিছাঁ?
কেতিয়া মানে, মই তোমাৰ জুলাই মাহত আৰম্ভ কৰিয়ে দিম।
জুলাই মাহত ন?
অ'।
ঠিকে আছে বাৰু হ'ব একো নাই। ময়ো সহায় অকন লাগি ভাগি দিম।
অ'। এয়া, এনে গাহৰি চাহৰি জে জেগা জেগা আছে নে পু়হিবলে তোমাৰ তাত?
পুহিব জেগা আছে বাৰু।
অ'।
কেইটামান পুহিম বুলি ভাবিছা প্ৰথমতে?
মই তোমাৰ চা পাঁচটা মান আনোঁ নেকি। এটা মতা দুটা না চাৰিজনী মাইকী।
উম।
ন। সৰু প সৰু পৰাইটো আৰম্ভ হৈ ডাঙৰ হৈগৈ ন।
অ', সৰু সৰু পোৱালি আনিব আনিব লাগিব।
অ'।
এতিয়া খোৱা বোৱা যতন ল'ব লাগিব অকন।
সেইটোয়েতো।
উম। হ'ব একো নাই। দুটাই মেলি খুলিম আৰু। তুমি পিছে এতিয়া কি পঢ়ি আছা?
মই এতিয়া ছেকেণ্ড ইয়াৰ। অ'। একজাম চলি আছে বাৰু তে
অ' অ' অ', কেনেকা হৈ গৈছে একজাম?
এ, চলি চলিছে আৰু ঠিক ঠাক।
অ' অ'।
সেয়া
অ'।
বাকী ঘৰত ভালেই?
ঘৰত ভাল ভাল ভাল। তোমাৰ?
মোৰো ভালেই।
উম।
এই মোক পইচা কেইটামান ধাৰ দিব পাৰিবা নেকি?
কিমান মান লাগিছিলে এনে?
মোক মানে টকা দহ হেজাৰ মানেই লাগিছিলে। এ, মোবাইলটো বেয়া হ'ল, মোবাইল এটা লাগে।
হ'ব দিম দিয়া। তোমাক পইচাটো লাগে কেতিয়া মানে?
মোক তোমাৰ পৰহিলৈ মানে লাগিছিলে।
পৰহিলে ন'?
অ'।
হ'ব মই চেষ্টা কৰিম দিবলৈ অকণ।
অ'।
উম।
হ'ব হ'ব। আকৌ কিবা সুত চোট লাগিব নেকি?
সুত চুত নালাগে বাৰু, লগৰ হিচাপে যেতিয়া কৈছা তেতিয়া।
অ' হ'ব হ'ব। মই মানে বেলেগৰপৰা আনি এই হেৰি এ, তাজম্লেটখন গ'ল।
অ'।
তাৰপিছত আকৌ বেটেৰীটোও বেয়া, ডিছপ্লেখনো ভাগিলে।
মোবাইলটো কি?
মোবাইলটো তোমাৰ আইফোন ফ'ৰ্টিন প্ৰ' মেক্স।
অ', অ'। অলপ পইচা লাগিব নহয় তুমি এতিয়া এইখন ডুপ্লিকেট বনালে অকণ লাগিব, তুমি আকৌ বেটাৰিটো সলালে লাগিব পইচা অলপমান।
অ' এই দহ হেজাৰ মানৰ নহ'ব নেকি? মোৰ তাত পাঁচ হোজাৰ মান আছিলে, তোমাৰপা দহ হোজাৰ মান অ' সেয়া
অ' পৰহি মানে লৈ যাবাহি মোৰপা।
অ', অ' তুমি ঘৰতে থাকিবা মই ফোন এটা মাৰি দিম।
অ' মই ঘৰত থাকিম, ফোন এটা মাৰি দিলেই হ'ল মোলে। মুলে ফোন এটা মাৰি দিলেই হ'ল আৰু।
হ'ব। হেয়া। বাকী কোৱা? এ, গাড়ী চাৰি লোৱাৰ ধান্দা?
গাড়ী চাই মই লোৱা নাই, মাৰি আছোঁ বাৰু, বিজছ এটা খুলিম বুলি ভাবি আছো। বিজনেছ এটা কৰিম বুলি ভাবি আছো মানে।
কি বিজনেছ?
এ, এনেকে দা-ডাম্পাৰ চাম্পাৰ, জিচিপি চিজিপি লওঁ নেকি, এতিয়া মানে মই
অ', অ'।
তাৰিছত সেইটো সেই বিজনেছ অকন ভাল চলিলে, ত' পিছত পিছলেও অলপ ভাল হ'ব মোলে।
অ'।
উম। এ, তাৰ কাৰণে এতিয়া পোৱালিও লাগিব এতিয়া, গাড়ী চলোৱা গাড়ী চাৰি গাড়ী চলোৱা এতিয়া ড্ৰাইভাৰ চাইভাৰ লাগিব নহয়। তোমাৰ তোমাৰ লগৰ চৰ কোনোবা আছে নেকি?
মোৰ, মোৰ তেনেকুৱা লগৰ নাই নহয়।
নাই নেকি? তুি কণ্টেক্ট কৰিব নোৱাৰিবা নেকি?
কণ্টেক্ট মানে মই সুধিব লাগিব, মানে বেলেক সুধিব লাগিব, মোৰ তেনেকুৱা চিনাকি নাই।
অ' তুমি এনে সুধি কবাচোন মোক।
এনে ছেকেণ্ড হেণ্ড ল'ম বুলি ভাবিছ নেকি?
ছেকেণ্ড মানে নতুনে ল'ম আৰু, মানে প্ৰথমে ছেকেণ্ড ল'ম তাৰাছ ভালকে বিজনেছ এ, চলি থাকিলে নতুন এখন লৈ ল'ম আৰু।
অ, ঠিকে আছে।
অ,
কেতিয়া পে কৰিম বুলি ভাবিছা।
সেইটো মই আৰু এসপ্তাহ মান পিছত। তেতিয়া মানে কামত মই ধুনাকে লাগি যাম আৰু উম,
কি কও ভোজ তাৰ খাব লাগিছিল বাৰু।
অ, এই গোটেইখিনি লগৰ মেলি পেলাই।
এতিয়া লগৰ খিনি ফোন কৰিব লাগিব এতিয়া মানে লগৰ খিনি চবতে বিত এতিয়া বিজি ন চাব এতিয়া কাম চামত বিজি হৈ
চব, কামে কামে বিজি।
সেইকাৰণ এতিয়া ক'ব লাগিব আৰু উম,
সেয়া'।
অ, এই ভোজ ভোজত তুমি কি খানা কি কি ৰাখিম ভাবিছা?
মই তোমাৰ গাহৰি আনিব বুলি ভাবিছো, গাহৰি খোৱা ন খোৱা কোৱা নোখোৱা, গাহৰি খোৱা নে নোখোৱা?
গাহৰি খাওঁ খাওঁ, গাহৰি খাওঁ গাহৰি প্ৰিয়ৰ আৰু।
গাহৰি তোমাৰ ছাগলী'।
অ,
তাৰপিছতে মানে যোনে মাছ মাংস নাখায় সিহঁতৰ কাৰণে পনীৰ নহ'বা দিম স হেৰি টোলো লৈ আহিম,
অ, আমাৰ লগৰখিনি চবে গা মাংস খায় বাৰু,
খাই ন।
খাই, খাই, খাই পনীৰ আনিলও হ'ব মান মাছ আনিলো হ'ব গাহৰি, ব্ৰইলাৰটো লৈ আহিলে হ'ব। খাই মাংসটো আনিব নালাগে লাষ্টত মানে অকণ এনেই। দাম হ'ব আৰু নাখাও মই কিছুমান ন, ব্ৰলাৰটো আনিলে বইলাৰ খাব গাহৰি, খাব এতিয়া গাহৰিটো বেছিকে লৈ আনে ব্ৰলাৰটো অকণ কমকে আনিলে হৈ যাব
কম কমনিলৈ হৈ যাব অ, এনে মোক কুকুৰ পালিতে লাগিছিলে হা, মই বিচাৰি ফুৰিছো কুকুৰপাৱালি এটা লাগে।
অ, কেতিয়া মান লাগিব, তোক কুকুৰপোৱালি মানে তেনেক, কেনে কোৱা লাগে কুকুৰ পোৱালি।
এ, নোমাল চুমাল অলপ, নোমাল নোম চুম থকা।
অ, তুমি এতিয়া কিমান কিমান ভিতৰত লাগে তোমাক?
কিমান মানত আহিব এনেই?
এনেই তুমি পোৱালি ল'লে আহিবা দহ হজাৰমান!
দহ হাজাৰ। বা বহুত দঙ দেখ মই জামা চপা পোৱালিাই ল'ম বুলি ভাবছো,
জাৰ্মান চাফাৰ ল'লে আৰু দাম হ'ব।
হা।
জাৰ্মান চাফাৰ ল'লে দাম হ'ব বিশ, পচিশ মান পৰিব পোৱা লি ল'লে। এতিয়া এ, দামো আছে ন অলপমান সেইটো কাৰণে
ই, ইমান পইচা দি কুকুৰ পোৱালি লোৱাতকৈ অ, ইমান পইচা দি কু কুকুৰ পোৱালি লোৱাতকৈ গৰু এজনীয়ে লোৱা ভাল হ'ব দেখুনি।
এ, অ, তুমি এতিয়া গৰু বা ছাগলী এজনী লৈলেও পাৰিবা পোৱালিতে।
তুমি গৰু বা ছাগলী এনে কিবা লৈলেও পাৰিবা আৰু।
অ, সেয়া।
অ,
তুমি ন, তোমাৰ, তোমাৰ এনে কুকুৰ পোৱালি নাই?
মোৰ কুকুৰ পোৱালি এতিয়া নাই মানে বৰ্তমান, বৰ্তমান মই বেছি দিলো ন এতিয়া।
অ', অ'।
লগৰে চিনাকি এনেকা আছে বাৰু কুকুৰ বেছা। এ তাক মই খবৰ কৰি তোমাক মই নন্বাৰটো দি দিম দিয়া।
অ', অ' হ'ব। এইয়া
তোমাক কেতিয়া মানে লাগে কুকুৰ পোৱালী?
মোক কুকুৰ পোৱালিটো মানে এ লাগিছিলেই। এই মানে আমাৰ ঘৰৰ ফালে বোলে চুৰতটো বহুত হয় ন? কুকুৰ পোৱালী এটা থাকিলে মানে ভাল হয় আৰু বোলে।
লোৱা মানে ভাল কুকুৰ অকন ডাঙৰ এ মানে ভাল অকন দম চম থকা কুকুৰ পোৱালী লোৱা।
অঁ, তাকে মই ভাবিছিলোঁ ৰ্জামান চাফাৰ এটা লওঁ নেকি?
অ' হ'ব ল'ব পাৰিবা। মই তোমাক লগৰ তোৰ তাত আছেনে নে মই ফোন কৰি জনাম বাৰু।
অঁ।
তাক তাক মই কণ্টেক্ট কৰি তোমাক মই জনাম দিয়া ন।
অ', অ' হ'ব এইফালে ওলাই যায় ক'ত য এ ৰহ অ'।
অ'।
শান্তনুৰতো ভাগ কৰি
ক বৰ্তমান কি কৰি আছা তুমি?
হ বৰ্তমান মই তোমাৰ এইফালে এনেই এপাক ওলাই আহিছিলো।
অ' ওলাই আহিছা ন?
অ'।
অ', অ' ক'লে আহিলা? অকলে নে লগৰ খিনিৰ লগত। অকলে নে লগৰখিনিৰ লগত?
এ লগৰ দুটা লৈ আহিছিলো।
অঁ, অঁ, অ'।
স
এইফিলে ক'তো যোৱা প্লেন চেন বনোৱা নাই নেকি?
প্লেন চেন তাকে ভাবিছোঁ এপাক মেঘালয় চেঘালয় ফালে যাৱ নেকি?
অঁ কেতিয়া মানে যাব পাৰি?
কেতিয়া মানে তোমাৰ পইচা কেইটামান পালেই যাম আৰু।
অঁ লগ লগৰ কিমান যাব?
লগৰ তোমাৰ চাৰি পাঁচটামান আছে।
অ', অ', অ' ফেমেলি যাব নে কোনোবা, ফেমেলি চেমেলি কোনোবা যাব নে লগত?
নাই লগৰখিনিৰ লগতে যাব লাগিব, ক'ত ফেমেলি লৈ যোৱা।
হেইটোৱে লগৰ লগত গৈ আকৌ মজাটো আছে।
মজাতো আছে অ'।
উম
সে কেতিয়া মানে তোমাৰ গৰমৰ বন্ধ গৰমৰ বন্ধতো আহি লওঁক।
অ' মানে শ্বিঙং জগাটো ঠাণ্ডা না আকমান গৰম দিনত গ'লে
গৰম দিনত ভাল হয় অ'।
অ'
সেয়া।
শ্বিলংগৈ ক'ত ক'ত ফুৰিবাগৈ?
শ্বিলং গৈ ডাউকী চাওকী যাম।
অঁ নিজৰ কাৰ লৈ যাবা নে এনে বাটৰ গাড়ী যাবা?
এই মোৰ কাৰ নাই নহয়।
অ'।
কাহ খনেনে মাথা মাৰিবই লাগিব প্ৰথম বাইক চাইক এখন কিনি লওঁ।
ঠিক আছে কেইামান লব গাড়ী।
বাইকে বাইক এতিয়া হাই চেকেণ্ডেৰীৰ পাছ কৰাৰ পিছতহে দিব নেকি।
কি বাইক লবা।
জানো আৰ নহবা এক্স পাল্স পাল সেইখনে লওঁ নেকি। মানে মাইলেজ ভাল দিয়াখন লাগে মোৰ আও। অ', এনেই এইবিলাক মালেজ কম দিয়া হয় গাড়ীখন লৈ পেলাই এনেই চলাবও নোৱাৰিম ভালদৰে প্ৰব্লেম
উম। কেতিয়া মানে ল'ম বুলি ভাবিছা।
তেতিয়া মানে মই তোমাৰ হাৰ ছেকেণ্ডেৰী পাছ কৰিপলাই।
অ', অ'।
বি এ পঢ়ি থাকোতে লম আৰু।
ঠিকে আছে।
অ', তুমি এনে কি বাই এতিয়া, এতিয়া কি বাইক চলাই আছা।
মই সৰু সুৰা এখন চলাই আছো আৰু বাইক কি কবা
অ', সেয়াই একো নাই দিয়া বাইক হলেই হ'ল আৰু।
উম। এয়া মানে কলেজ চলেজ যাব লাগে যে বৰ্তমান সেইকাৰণে। সৰু সুৰাকে লৈ লৈছো আৰু এখন।
অ', অ'।
উম।
এয়া। হ'ব দিয়া ন কোৱা কোৱা কোৱা।
এইটো কি বুলি কয়? বুজিছো এবাৰ পিকনিকৰ প্লেনটো কি হ'ব এতিয়া।
পিকনিক তোমাক কৰিব লাগিছিলে কিমান তুমি মোক হেৰি গোটেইখিনি পোৱালি মানে এটা গ্ৰুপ এটা খুুলি পেলাই মোক কৈ দিবা।
অ', মই ৰাতিলৈ গ্ৰুপটো খুলিম বাৰু খুলি পেলাই মই লগৰখিনি সোমাই দিম। কিমানকে তোলা কি কি অনা বস্তু বিলাক চব তাতে কৰি ল'ব পাৰিব আৰু।
অ' হ'ব অ'।
উম।
তো সমান কৈ উঠালে হৈ যাব ন।
দুশ তিনিশ মান লাগিব আৰু তিনিশ চাৰিশ মানকে উঠালে।
অ', অ'।
এ গাহৰি মাংস বেছিকে অনা হ'ব ন অকণ ব্ৰইলাৰো অনা হ'ব।
অ', গাহৰিটো আকৌ দামো আছে গাহৰি দালৰ।
দামো আছে দামো আছে অ'।
অহ।
দে দাম আছে নহ সেইকাৰণে পইচাটো বেছিকৈ উঠালে ভাল হ'ব আৰু।
উম।
সেইকাৰণে।
তুমি লগৰখিনি পালে ক'বা।
অ', অ', হ'ব।
পালে মোক ফোন কৰি দিবা ন, অ', দিয়া ঠিক আছে দিয়া।
তুমি গ্ৰুপটো খুলিবা।